অ' ক
প্লে
এই এনেই আছিলোঁ মোবাইলটো কিবা এটা হেং মাৰিছে নেকি জানো
হ'ব পাৰে দে নহ'লে কোনোবাই কৰি থাকিব পাৰে
পাৰে কিবা কৈ থাকিলে মানে নাহে ন
উম মোৰ মাথাাতো বেয়া হৈ গৈছে জান'।
জেঠীটোৱে আকৌ এনেই চইটছন মাৰে নাজানো কিহৰ কাৰণে কাম বন নাই চাগে যিকোনো কথাতে যেতিয়া মাৰিব লাগে তেতিয়া নামাৰে এনেই কিছুমান কথা পাতিথাকিলে এনেই মাৰি দিয়ে কাম নোহোৱা নিচিনা
নহয় এতিয়া কলডাল যে এনেই এনে কাট খাই খাই যায়।
তাকে একেবাৰে তোক গিলি থৈছে নেকি।
নাজানো আৰু দেই মানে মই আপুনি কৈ ছাব বিশ মিনিট মানে ইমান বিশ মিনিট ইমান কথা কথা নাপাতিবা এনেকে কৈছে আৰু
অ সুধিছিলি মানে
উম উ নাই মানে তাকে যাক সুধিছিলো সি যে কোৱা নাই ইয়াক সোধোতেহে কৈছে আৰু
উম
কিয় বা এতিয়াবা হয় দে কেতিয়াবা
ঊনৈছ মিনিটত কাটি দিম
কাটি দিবি
কব নোৱাৰো ভাই
অ', আকৌ বুলি ডি্ক্স কানেক্টেড হৈ গ'ল বুলি
মোৰ মাথা বেয়া হৈ মই নকৰো
মুঠতে বেয়াও জানো বেছি এনেকে ইমান আশা কৰি তেনেকে থকাৰ পিছত যদি তেনেকুৱা হৈ যায় বেয়া লাগে ন
চুপ চুপচাপ কৰে না
উম', সেইটোৱে।
মোৰ পাপাই বুট মটৰ ভাজি পেলাই দিছে মই সেয়াহে খাই আছো।
দাৰেক অথুনি পৰা খাই আছা কিমান পিছত গেলা নিচিনা তই বুলে
ভাব তই বোলে ভাবিলি হা, তই বোলে কবাত নাচিবলৈ গলি হা চাহকাক বুলে চাইজৰটো চাইজৰ কাপোৰ বেলেগ আছিলে তই তেনে আগতে যেনেকুৱাছিলে তেনেকুৱা আছিলে সেইটো বোলে ফিটিঙে নহা হ'ল কি হ'ব?
কে ফাল্টু
হাহ হে
ইমানো নহয় খাবলে
ভাবচোন কেনেকুৱা হ'ব তেতিয়া।
হুহ, নকবি নকবি ভাই নকবি। ইমানো শকত নহয় বাৰু দে মই কালি পৰা এক্সচাৰচাইজ কৰিম
থ'হে তহঁতে এক্সাৰচাইজ কৰিব নোৱাৰ একো
উম মই কৰিছো টো
কিমান দিন কৰিছিলি, নাচোন কিমান দিন, মানে মেক্সিমাম কিমান দিন কৰিব পাৰোঁ তই এক্সাৰচাইজ
এক দুইমাহ মান কৰিছিলো তাৰপিছত তই এক্জাম আহি গল যে একজামৰ কাৰণে তোৰ ৰাতি ৰাতি পঢ়িব লাগে যে
মই দুদিনমান খোজ কঢ়িলো তাৰ পিছত আমাৰ কোনো লগৰ খিনি নোলোৱা হ'ল কাৰণে আৰু তাৰ পিছত মই খোজ নকঢ়া হলো এ গঞা মানুহ আমি মই বাৰু ৰেডি হৈ থাকো বাকী খিনি কলো ইমান এলেহুৱা জান নে ইমানেই এলেহুৱা আমাৰ মানে ছোৱালীএজনী আছে লগৰ বহুত শকত হা। মানে কিমান কি ফ'ল বোলে
বাপৰে
ভাব তাই খোজ কাঢ়িব লাগে তাইক সুধিম তই যদি বিচনাত থাকে ৱেইট কেনেকে কমিব মানিছো একচেচাইচ কৰিব লাগে কমে কিন্তু হলেও পাৰিব লাগিব ন এতিয়া একোৱে নকৰে বোলো হেৰি দাইটিং কৰিছে এতিয়া তোৰ এতিয়া এক্সাচাইজো কৰি আছে মোৰো খোজ খোজ কঢ়িব আহিবি ন তেতিয়ো ৱেইট টো কমিব এনে নকমিব নোৱাৰো মই
কমিলে মানে
জিম কৰিছিলে মাজতে এই জিম মানে গলে কি হয় জানো দিগদাৰ হয়তিয়া চা তোৰ স্কুলত পা আহোঁতে দেৰিও হয় প্ৰথম কথা আৰু তই জিম গৈ পেলাই পঢ়িবি কেতিয়া
উম টোপনি আহে
বহুত টোপনি একজাম থাকিলেতো জিমাব নোৱাৰই পঢ়িবি নে যিমে কৰিবি সেইকাৰণে ম ওখ হোৱাটো লৈ লাগি আছোঁ তাৰপিছত ওখটা লৈ হ লাক কি কৰিব লাগে জানো তোৰ ততো বহুতে ও মোকটো আৰু লাগে ন
মোৰ সেটোৱে চোৱা গৈয়ে নাই আধা মানে বাকী আছে আৰু
কিহৰ
পাঁচ হবলে
অ তই পাঁচ লগা নাই নেকি
উমহু
মোক পাঁচৰ কাৰণে পাঁচ ইঞ্চ লাগে
মোক এক লাগে
তুক একমুখ পাছ লাগাম আৰু মানে মোৰ বেছি নালাগে ফাইভ পইণ্ট ওৱান মান হৈ গ'লেও হৈ যাব বেছি নালাগে নহ'লে ফাইভ হলেও হ'ব বেছিনো কি কৰিম
মই মানে তোৰতে চাৰি ইঞ্চ ডাঙৰ মে ওখ
আহ চাৰি ইঞ্চ মানে মুথছে ওখ
সে আ মোলকে এক বা দুই ইঞ্চ চাব
অ ঠিকে আছে বাৰু ভালে খিনি ওখ দে চুন মই সেইটো ওখ নহয়
উম
এ লাগে দেই ওখতো ওখটো বাৰু বহুত লাগে বাৰু
তুমি ভাতটো কি বনাইছা
ভাততো বনোৱাই নাই বনাবহে
আজি মাংস বিচাৰিছে মাংস নাপালে জান
তই কি আকৌ মাংস খাওঁ এতিয়া
অ মাংস ভাত মোৰ যে ইমান মাংস ভাত খাই যে আমাৰ মাৰ মানে কি হল নাজানো মাৰ হাগনি হৈ আছে নহয়
এতিয়া আকৌ মাৰৰ বেমাৰ হৈ আছে তই আকৌ মাংস ভাত
নহয় মাৰ ঠিক হল এতিয়া মায়ে মানে গাঁৱলীয়া ঔষধ খালে তাৰপিছত এতিয়া ঠিক হল ত মানে ইমান গাহৰি খাব মন গৈ আছে
উম খাই দে তহঁতৰ ঘৰত নবনাই নিকি
বনাই এতিয়া বনাব কোনে
তাকে
পিছতকে মায়ে ক'ব কি তহঁতে আনি পেলাই খাইছ মোক দেখাই দেখাই
আমাৰ ঘৰত আকৌ বনাব নিদিয়ে নহয়
আমাৰ ঘৰত বনাই আমাৰ ঘৰত ইয়াত বনাই তোৰ এই ঘৰ হে নবনাই আৰু ঘৰত আমিটো
আমাৰো ঘৰত নবনাই
আমাৰ বনাবলৈ মন যায় বাৰু কিন্তু মানে বনাব নোৱাৰি
উম তই কি খাও নে নেখাও
হা হা
তই খাও নে নাখাও
অ খাও তোৰমাৰ মানে আমাৰ ঘৰত মায়ে নাখাও বুলি কয় ঘৰত দেউতাই খাই বাৰু
উম
এইটো কাৰণে
মেইন জনীয়ে নেখায় হাই বুজো
তাই নো কি আৰু
থাকিব আৰু তাৰ বাহিৰে একো নকৰে।
মই যে, চব খাও দে আমাৰ ঘৰত চব চলে। বাকী আৰু কি ক তই ক'ত কি, লবি ডিচাইড কৰিলিনে নাই।
সেইবোৰ ডিচাইডে কৰা নাই। এনে আমাৰ ঘৰলৈ মানে, কি জানো একো ক ইমান ইমান বহুত হুলস্থূল।
নয় এইোৰ পঢ়া শুনা
পঢ়া -শুনা?
উম এতিয়া ক'ত কিবা কিবি তই ফৰম ফিলাপ চৰম ফিলাপ কৰিলিনে নাই?
কৰিলো।
ক'ত? তাতে জেগাতেনে? উম!
তাকে ভাবিছো কি কৰোঁ, তাৰ পিছত ডিগ্ৰী পঢ়িম নেকি! হাইছেকেণ্ডাৰী পিছত
এইটো আৰু তোৰ কিহত কিহত লবি?
জানো কিহত লও!
ক্লাছ হোৱা নাই ন?
যোৱাহে নাই মই যাব লাগিব
বা তো যোৱাই নাই ইমান দিনে
নাই যাম হে।
বৰ বেলেগ জীৱ তাই!
সেই একেবাৰে হেৰি শিকি যিব বুলি কয় কিবা এটা কয় নহয়
গৰম বন্ধ পিছত যাবি, গৰম বন্ধ পিছত যাবি উম, বে। পেই
অ' পইচাহে মানে এতিয়া, তই পইচা চইচা নাথাকে। কি, তই যাব পাৰিবি নেকি ক' ক'বালে।
পইচা চবতেতো পইচা লাগে আজিকালি ভাৱ কিমান আজিকালি
তই জানো এনেই এডমিশনটো লৈ থোৱা নাই জানো
অ' এডমিশ্যন লৈ আছো, এক্জাম দিম খালি। নহলে ক্লাছ কৰিম, তেনেকুৱা? তই গাহৰি খাৱ ন?
হা!
গাহৰি খাওঁ।
উম খাওঁ
কোনে নাখায় তুহটৰ ঘৰত
আমাৰ ঘৰত চবে খায়।
আমাৰ ঘৰত খালি অকল মায়ে নাখায়।
ককাই নাখায়, ককাটো পুঠি পঢ়ে ন।
আমাৰ ইয়াৰ বোলে।।
উম।
উ গাহৰি খাই পেলাই বেমাৰ বোৰ মানে পুৰাটো কি হয় এইটো চৰ্বিতটো বেছি খাইতো ন বমি হবইে না? ত এই চৰ্বি।। টো বেছি খালে। তাই যে চৰ্বিতো বেছি খোৱা কাৰণে।। তাৰ বমি হ'ল? যোৱা সেইদিনা খনৰ পৰা দেখি মোক।। খোৱা হ'ল।
এই বেছি এইকন যদি বেছি কে তেল ৰৈ থাকে যে সেইটা খাব নালাগে।
উম মইতো কি কৰো এনেতো এনেকে অ কাৰি চাৰি বনালে। তেতিয়া মইতো অকল মাংসটো।। খাওঁ। এনেকে এইডাল নাখাওঁ যেতিয়া মানে চুঙাত দিব বা পুৰিব তেতিয়াহে মই অকল এই ডাল মানে খাওঁ। এনে নাখাওঁ।
মই।। মই ভাল পাও মানে।। তেলতটো ভাল নাপাওঁ মই।
উম যোৱাবাৰ বিহুত হৈছিল নহয়। যোৱাবাৰ বিহুত আমি।। বিহু খাবলে মাঘৰ বিহুত হা।। মাঘৰ বিহুত। তেতিয়া টো আমি।। এক কেজি গাহৰি খাই খাই এক কেজি নহয় কিবা দুই কেজি গাহৰি।
বাহ ইমান গাল নে?
দুই কেজি গাহৰি।। তোৰ মানে।। গাহৰিটো এই টো কাৰীটোতো বনোৱা হৈছে, হৈছে।। তে চুঙাত দিয়া তোৰ।। চুঙাত দিয়া হৈছে তাৰপিছত পুৰা হৈছে মানে খাই তে চুঙাত দিয়াও হৈছে তাৰ পিছত পোৰা হৈছে মানে খায় খায় মানে উপাই নাই। এইফালে মই তোৰ আইতা মাই তোৰ পিঠা বনাইছিল। তেল পিঠা মই এই সাতটামান তেল পিঠা খাইছিলো।। ছঅ।
উম।
মোৰ পেটত আৰু ক'ত জেগা আছে। সেই কাৰণে ভাত আৰু লাহে চাহেকে খালো আৰু ভাত খাওঁতে খাওঁতো চাৰে বাৰটা এটা বাজেই।
তহঁতৰ সদায় নে
নহয় আমাৰ ইয়াতেতো দহটা এঘাৰটা বাজে ইয়াতেবিহুৰ সময়ত সেই টো কৈছোঁ।
অ বিহুৰ সময়তো বাৰু দেৰিয়ে হয় বাৰু।। সেইটো এটা বেলেগ কথা কিমান মিনিট পাতিবি?
যোৱা নাই তহঁতে পাতি থাকচোন।
আকৌ যদি হেৰি হৈ যায়
নহয় নহয় একো নহয়তো
আকৌ হৈ গলে এনেই কষ্টটো এনেই যায় যে বেয়া লাগে
গম পাইছো হম
তইয়ে ক তোৰে মাথা চাথা বেয়া নহয় জানো সেইটোৱে আৰু বাকী এইটো তই চাগে তাতে লবে এডমিচন
মই জানো এতিয়া কত কি হয় এপলায় চেপলায় কৰিছো তছত তুৰ দুই তাৰিখেতো ম‌ম মেৰিট লিষ্টত ওলাব বোলে। প্ৰথম খন তাছত আকৌ ছয় তাৰিখে এখন ওলাব এতিয়া কি হয় বা চাই লওচোন
আচ্ছা চাও বাৰু
আকৌ এউৰাই কৈছে কি নালাগে ওচ ঘৰতে থাক ওচৰতে থাক
নহ'লে লাইন লৈ ল ক'বাত
এই লাইন লবলৈ মই মনেয়ে নাই
মানে মানে কি পৰিঢ় কৰিব যদি মন নাযায় তেনে লাইনটো লৈ ল ভালে ন চব
হোম উ উ আজি জান মোৰ দিনটো না এয়াতে গৈছে ৰে মোৰ যএ ফুৰি কৰি মানে অশান্তি
গম পাইছো বাৰু কিন্তু হ'লেও লাগে ন আৰু মানে আজিকালি চাবিচোন বেছি পঢ়িও লাভ নাই হয়নে
হয় বাৰু দেই
আচলতে আজিকালি মানে কি হই ছেকণ্ডাৰী পিছতপঢ়া পিছত লাইন লব লাগে নহলে বেছি কৈ থাকিলে কাম নিদিয়ে টো অজি
উম আজিকালিতো তোৰ বেছিভাগে ট্ৰেডিং ট্ৰেডিং ট্ৰেডিংকেই থাকে
অ ট্ৰেডিং কেটাৰিংঙত বহুত পইচা পাই তো মানে কি মই কৰিব নাজানো দে সেইখিনি ইমান আাছে বাবে মই যদি লগাই দিও পইচাগাল গোতেগাল হাৰিয়েজাম
না সেইটো কাৰণে তোৰ মানে প্ৰেক্টিছো লাগিব ভালকে না তোৰ এক দুই বছৰে প্ৰেক্টিচ লাগিব অ তাৰ পিছতো ভালকে ফাৰ্মচ ত বস্তুতটো ভালকে বুজিলে জানিলে চানিলে কৰিব পাৰি ফটককে তোৰ কাম এটা কৰি দিলে এনেওতো তোৰ লচ হ'বই না
আৰু লাচ কপিলা বলে পইচা এটা লগালে ঘৰৰ পৰা বোলে মোক খেদি দিলে
আহি
তই ক যদি এগাল মন পইচা লগ পাই যদি মই হাৰি যাওঁ মোক কি নিখিদি কি থৈ দিব নেকি ঘৰত
উম
সেইটোৱেতো আৰু বেছি পইচা যোৱাবও নোৱাৰি নহয় ন
অ আকৌ যে এই ত তই হৈছে তই যে ইমান কাপোৰ কবাক কিনিধাক কৰা তই কিন তাৰ পিছত আমাৰ এই ৰহিমলাই কাপোৰেই কিনি থাকে
ক কাপোৰ কিনিলো হেই কম দামী বাল
সেইটোৱেটো তেতিয়াও তই যে মোৰ মাথাটো খালি গম পাইছ আকৌ কল কৰ উ বাল বুলি কধিছ বাল বুলি গলি যে
ধেৎ তেৰি অ নাই হোৱা নেকি চাই লচোন শুনিছনে নাই? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'!